হেল্ল'! অঁ, কি খবৰ? হেল্ল'!
অ হেল্ল'
অ ভাল নে।
আছো দিয়ক আপোনাৰ
আহ এ ভালেই দিয়া।
উম উম এয়া ইয়াতে আছো স্কুলতে।
পৰীক্ষা আছিল।
উম পৰীক্ষা আছে পৰীক্ষা একে হুৱাই নাই। আগবেলাতো হ'ল এতিয়া আবেলি ছবি অঁকা
দিয়া ঘৰত ভাল ল'ৰা ছোৱালী কেইটা
উম উম ভালে আৰু। এ বেমাৰ আজাৰ শেষে নহয় আৰু এইটো ভাল হৈছেহে আকৌ। ইমানকে ভালো হোৱা নাই কাহ চৰ্দি
অ
জ্বৰটো ভাল হয় আকৌ হয় মেডিচিনে কাম দিয়া নাই নেকি চাগৈ।
ভালকে দেখুৱাবা ডক্তৰ,
উম। কালি দিছিলো খোৱাই হেৰি কৃষ্ণাই কৈছিল এ আগৰ মানে মেডিচিন আছিল যে পিছত মানে হেই দিন বা এনেকে পোন্ধৰ দিন হলে সেইটো মানে কামত নিদিয়ে তাৰ পিছত সেয়া মৌজুলে ত হেৰি তুলসী অলক কুহুমীয়া গৰম কৰি পেলাই খুৱাব দিলে। সেই তেনেকে খোৱালো অলপ কমিলে বাৰু এতিয়া আজি
অ আকৌ খুৱাই দিবা।
হম। ন খোৱালেহে আৰু ন ঘৰুৱা মৌজোল হলে ভাল এটা তেনেকে ঘৰুৱা মৌজোল নাই যে কিনাহে।
আহ ঘৰুৱটো হ'ব লাগে।
উম আপোনালোকৰ তাত আছিল নেকি?
নাই নাই তেনেকুৱা ৰাখা হোৱা নাই।
উম এ ঘৰুৱাতো হ'লে বেছি ভাল ই দোকানত কিনা আৰু আজিকালি তেনেকে চেনীও মিক্স কৰি দিয়ে। অ মিক্স পিয়ৰ মৌটো হ'ব লাগে তেতিয়া ভাল। অকণমান হেৰি কৰি দিলে। আহিছো টোপনি গৈ আছে এতিয়া নুঠিলে আকৌ।
উম। খেতি বাতি কৰিছা নেকি?
উম খেতি কৰিলো হ'ল পাঁচ বিঘা লগাই হ'ল আৰু।
উম হ
এ পাঁচ বিঘাত হেৰি খাইছে তিনি হাজাৰ টকা খাইছে আৰু। ধান লগোৱা এ পাই এ হেৰি ৰঞ্জিত কৈছে এবা
অ
তাতে আকৌ আমাৰ তাত মানুহ খিনিও পুৰা এডভান্স এ পাঁচজনী মানুহ এদিনতে বিঘা মাটিত ধান লগাইছে
অঁ ভালেই
তাৰপিছত আৰু চাৰিজনীয়ে হেৰি এ এ কি কয় দেবিঘা মানকে এনেকে লগালে নেকি দুদিন আৰু পিছদিনাখন পাঁচজনীহে দুবিঘা অকনমান বেছিয়ে আৰু লগাইছে টোটেল পাঁচ বিঘা লগাই হ'ল আৰু পাঁচ বিঘা দহ বিঘা কৰা হ'ব আৰু তাতে আকৌ ভালো তেক্ট্ৰো আগতে মানে বিঘা কমকৈ লয় এতিয়া আকৌ বিঘা চাৰিশকৈ লৈছে হাল মাৰাই
অ
বৰষুণ নাই বৰষুণ নোহোৱা এতিয়া আকৌ হেৰি কৰিব লগা হৈছে ইয়া তেল কিনি পেলাই আকৌ মেচিনে পানী দিয়া মটৰ লগোৱা নাই সেইটো সুবিধাও নাই যে
দিগদাৰ অ মটৰটো হ'লে ভাল কৰিম দুবিঘা এটা কঠীয়া পাৰা হৈ আছে ৰঞ্জিত ধানৰ
উম আমাৰ ৰঞ্জিতে মানে হে যোৱাবাৰ পানী বেছি হ'ল যে বেছি হোৱাতে হেৰি কি কয় ধান লগাব নোৱাৰিলে সেইটো কাৰণে এবাৰ আগতীয়াকে পাৰি থৈ দিলে ওখ হৈ গল এইবাৰ আকৌ পানীও নাই আৰু সেইটো কাৰণে এতিয়া পানী দি পেলাই লগোৱা গ'ল বাকী বৰষুণৰ কাৰণে ৰৈ আছো বৰষুণে নাই আৰু
অ সেইকাৰণে ৰৈ আছো আমাৰ আৰু
আপোনালোকৰ মেচিন নাই জানো
মেচিন আছে আছে মেচিন আছে এই দুই বিঘা হেৰিত কৰিম মটৰত কৰিম এবিঘা মেচিনত আঁতৰত আঁতৰত হ'ল যে হম মটৰৰ এই ঘৰৰে
আঁতত আঁতত মানে একেলগে দুবিঘা নাছিল জানো তেতিয়া
একেলগে নাই বেলেগ বেলেগত ৰাস্তা ইপাৰ সিপাৰ আৰু দ এডখৰ আছে উ নাই আগতে এবিঘাই কৰো ইফালে এবিঘা অলপ আঁতৰত যে আঁতৰ খিনি নকৰোৱে বা কৰিম আৰু দ অলপ আছে তাত বা হেৰিকে বৰাকে ৰুই দিম বুলি ভাবিছো
বৰা দিনৰ কঠীয়াই পেলাইছিলে
ক অ কঠিয়া হে তাৰ জোখহে পেলাইছো বেছি পেলোৱা নাই আও দখিনি ৰুই দিম বুলি বাও
মই পেলাইছে যোৱাবাৰ আকৌ পে অ অ যোৱাবাৰ মানে হেৰি হ'ল যে এই দুই এটা হেই এটা কলা আৰু এটা ৰঙা বৰা আছিল নেকি কোৱাৰ পিছত কিন্তু ইমানকে আঠ নাই যে সে চাউলকেইটা এবাৰ আকৌ পেলাইছে এইটো কি জানো কোলা নে কি সুধিলেহে গম পোৱা যাব আৰু এনেও লাগেও, বিহু কিবা কিবি হলে লোক তাত বিচাৰি থকাত বৰা ধান অ আমাৰ বিহু আৰু পিঠা বনাই দেইলি থাকেই
সেইকাৰণে কৰা যে অলপ হ'লেও কৰোৱে আৰু। বৰা বৰাটো
ল'ৰা নহ'লে আৰু অসমীয়া মানুহ আমাৰ বিহু আৰু আগটিয়াকে পিঠা জা জলপান লাগেই।
অ
হুম
হেৰি আৰু কথা এটা সুধো ৰবা আজি। কি ক এই ঘৰৰ, এই নাই কালৰ গছৰ যে কাঠি চাচা আছিল নেকি বাৰু।
নাৰিকল গছ। সেইটো গম পোৱা নাই বাৰু হেৰি মায়েহে গম পাব। এনে চাচি আছিল নাৰিকলৰ বাহনি নহয় জানো?
অহ
হেৰি কি কাপোৰ ববানে ফুল তুলিব নে হে জাউৰি বলে? অ আছে নেকি খুলিলেহে গম পোৱা যাব। মায়ে মানে সেই গাঁৱতে দি থাকে বহুতে লৈ যায়, বিক্ৰী কৰি তাতে কিনি কিনি। কিন্তু কিমানকে কি লয় সেইটোহে গম পোৱা নাই আৰু আছেনে নাই চালেহে গম পাব। কালি পৰহি চাচি থকা দেখিছিলো। ঘৰত নাৰিকল গছ নাই ন?
অ উ নকল গছ ঘৰত নাই এই আৰু এখন বাৰী আছিলে তাত আছে কিন্তু বহুত ওখৰ যে পাৰিব পৰা নাযায় মানে দিগদাৰ হয় পৰিবলে।
হেৰি কৰিলে সিদিনাখন চাচি আছিল মায়ে কেইডাল ওলাইছে জানো! আইতাকেহে সেইখিনি কাম কৰি থাকে মই তেনেকে নকওঁ আৰু। চালেহে গম পোৱা যায়। উম।
সুধি পেলাই জনাবা। উম।
নাই এনে থাকিব লাগে তেনেকে জমা কৰি থৈ দিয়ে যে নাৰিকলৰ বা ঢ়নী আকৌ হেৰি খেৰ বাহনি যে।
অহ
সেয়া, তেনেকে ৰাখিয়ে থৈ দিয়ে পথাৰলৈ গ'লে আকৌ লৈ আহে আৰু।
উম।
তি
সেয়াটো ইমান প্ৰয়োজন নাই বাৰু। এইটো কাঠি সোনকালে সে অকমান প্ৰয়োজন হয়।
উম- উম হেৰিও বনাই লব পাৰে হ দেখোন এয়া কি কয় বাহিৰে আকৌ সেইটো এটা চাচি থাকিব লাগে যে। সেইটো বেছিহে খাটনি হয়।।। এইটো খাতনি হলেও মানে হেৰি এদিন যায় বাৰু। উম নাৰিকলে দি আহ
উম।
নাৰিকলৰ বনালে।
অঁ
সেইটো মানে সেই ভাঙি ভাঙি যায়গৈ বাহিৰতটো বনালে মানে ভাল আৰু কিন্তু সেই চাচি থাকিবৰ কাৰণে সময়ো লাগিব।
সময় লাগিব, সময় তেনেকুৱা কৰা মানুহ নায়েই।
উম সদায়টো সময় নাপায়।
উম তাকে সুধিম সুধিম বুলি ভ ভাবি আছিলোঁ। কঠীয়া পথাৰতে পাৰিছোঁ।
ওখ হৈছে
মই চাব যোৱাই নাই বাৰু এওঁ গৈছে নেকি চাবলৈ
উম উম উম পথাৰ দিবিনা বুজিজে উম
লগোৱা দিন পৰিছে অ বিয়া যোৱাৰ পিছতে আৰ আৰম্ভ কৰিম আও
উ এইবাৰ হেৰি নকৰিলে ন ধান খেতি ন
নাই নাই মেচিনৰ খেতি নকৰিলোৱেই।
কি ঘৰে আগৰ ধান আছে মানে পুৰণা ধান?
পুৰণা ধান আছে এ হ'বগৈ আৰু এইটো চিজনলৈ
উম সেই মানুহ কম আৰু নহয় সেইটো কাৰণে
সেইকাৰণে আও। মেচিন খেতিতো কষ্টও হয় নহয়। সময় দিব পাৰিব লাগিব।
উম সেইটো কাৰণে আমাৰ কৰা নগল খালি আহে। মেচিনৰ হেৰিটো পাইছোঁ আৰু এবাৰ মাটিয়ে মেচিনে দি দিলোঁ দুবিঘা। তাৰ পিছত দুবিঘা কৰিলো সেইখিনি নিজৰে আৰু।
উম।
এতিয়া আকৌ মেচিন এটা মানে সেয়া হেৰি দিওঁ দিছিলোঁ। সে বিঘাত তিনিমোনকে হে। তেনেকে দি দিছে পালো অলপ পাইছো যদিও। অ অ এইটো সেইটো কিবা কিবি ভেজালতে ধান লগোৱা মানুহ। কিবা কিবি এনেকে তাকে কৈ মেলি দিয়া গৈছে আৰু সিহঁতে বিয়াখন যোৱা তাতো বহুত। খৰচ সেয়াই আৰু। আজিকালি গহনা কাপোৰ কানিৰ পৰা আদি কৰি খোৱা বোৱা বয় বস্তুৰ দাম বেছি। খেতি খিনিৰ ওপৰতে নিৰ্ভৰ যে নকৰিলেও নহয় বিক্ৰী নকৰিলেও নহয়। ন না
স মেচিনৰ সষতিতো নকৰি অসুবিধা হৈছে বাৰু। তথাপিতো দিয়া বিপদত অহ বিপদত তাতে চল চলিব পাৰে। য়ায় আক
মই নাই নাই কৰুতে এতিয়া প্ৰায় ত্ৰিছ মান গৈছে নেকি বিক্ৰী কৰা ত্ৰিছ বেছিহে হ'ব চাগৈ।
অঁহ অহ।
একেবাৰে মুঠতে দিব দি দিছিলোঁ কিন্তু দামটো উঠাই নাই যে।
উম দাম এতিয়া নুঠিই আও
এবাৰ এবাৰ কি হয় অ। বৰষুণ দিলে ভালেই হ'ব চাগৈ বৰষুণৰ ওপৰতহে আৰু। এই মেচিনে পানী দিলেও মানে হেৰি আৰু তলৰ পানীহে পায় ওপৰৰ পানী
অঁ নাপায় ভাল নহয়।
সেইটো মানে আৰু আকৌ আমাৰ ইফালে বৰষুণো নাই বাকি হৈছে আৰু।
অ আমাৰ ইয়াত কম বৰষুণটো।
আকৌ ভেকুলী বিয়া পাতিব লাগিব নেকি আৰু।
আকৌ আগৰ দিনলৈ ঘূৰিব লাগিব এতিয়া।
উম ভেকুলী বিয়া পাতি গৈ তেতিয়াহে চাগে বৰষুণ দিব আৰু।
কিছুমান ঠাইত পাতে এতিয়াও।
উম পাতি দিবই লাগে আকৌ তেতিয়াহে। এতিয়া সেই মাত শুনিছেনে মোক সুধিম বুলি ভাবিছিলো কালি কুলিৰ মাত।
কুলিমাত নাই নাই।
নাই শুনা তাকে আছে। বসন্ত কালতহে কুলি মাত শুনিব পোৱা যায় হয়নে কিন্তু এতিয়া। সেই বৰ্ষা কাল নহয় জানো এতিয়া। পুলি ইমাৰাত শুনিছোঁ কেনেকুৱা আছঁ ই।
হেৱালী ফুলিছে আকৌ। কোৱালি ফুলা দেখিছা নাই অ। শেৱালি আমাৰ সদায় ছোতাল ভৰি থাকে।
বা কি পৰিৱৰ্তন ন শেৱালি বাৰু দেখা নাই অহ। এতিয়া আগতীয়াকে তাকেতো এতিয়া বসন্ত কাল পোৱাৰ লগে লগে যেতিয়া কুলি মাত শুনো ন। তেতিয়া বিহু আগমন জানোৱা বহাগ বিহু আহি আছে আও। কিন্তু এতিয়া ইমান আচৰিতকে কালিও কান্দিছে আজিও কান্দিছে দেইলি কুলি চৰাই মাত।
উ দিয়া ভালে আও ন বাকী।
উম উম আছো আৰু।
তেতিয়া হব দিয়া।
গুগলিয় অ